অ
অ ফনটো শুনিছা। কি খবৰ?
খবৰ ভালেই তোমাৰ
মোৰো ভালে ৰবা কি কি কৰিছা।
এ এনেই আছো ৰ'বা আজি গৰম আছেৰে হ'ব বৰ্তমান
উম তাকেইেতো মোৰ দাদা আজি ৰাতিপুৱা কি হৈছে চাৰিটাতে উঠিছো উঠি কাৰণে ব্ৰাছ কৰিলো তাৰ পিছত মানে আজি প্ৰগ্ৰেম এখন আছিল ৰাণিঙৰ-
হয়।
এই দৌৰা চাৰি কিলোমিটৰ ছিদা দৌৰি আহিলো ৰাতিপুৱা ৰাতিপুৱা।
কলেজত নেকি?
অ কলেজৰ পৰা লৈ গৈছে।
কিবা হেৰি আছিল তোমাৰ টৰ্ণামেণ্ট নে হেৰি তোমাৰ সেইটো কি বুলি কয়। বিদ্যালয় সত্তাহ
এ টুৰ্ণামেণ্ট নহয় এনে মানে হয় হয় হয় হয়। এনে এনে কলেজ উইকো নহয় মানে মা মা মা মাৰাথাণ দৌৰ মাৰাথান দৌৰ
অ মা মৰাথান দৌৰ। অ মাৰাথোন দৌৰ দিছে নকি?
অ মাৰাথান মানে এইটো কাৰণে দিছে আজিকালি মানুহে বহুত নিচা জাতীয় বস্তু খোৱা হৈছে ন। সহতক সজাগ কৰিবৰ কাৰণে মানে। অ মইো আছিলো মানে বয়সীয়া মানুহোও আছিল বহুত
অ অ তোমাৰ চাৰি কিলোমিটাৰ দিছে নেকি
অ হয় হয় চাৰি কিলোমিটাৰ মানে যোনে যোনে পাৰ্টিচিপেট কৰিছে তোমাৰ
হয়
অ তাহাঁতক মানে চাৰ্টিফিকেট দিছে আৰু যোনে যোনে মানে ধৰা অলপ মানে ভাল দৌৰিছে
হয়
অলপ অলপ ভাল দৌৰিছে সেঁতক মেডেল দিছে তাৰে ভিতৰত মইয়ো পাইছো বাৰু মেডেল
মেডেল চাৰ্টিফিকেট চব পাইছো হয় হয় চাৰ্টিফিকেট তাৰপিছত পেকেট লাঞ্চ চব দিছে সোণৰনে ৰূপৰ গম নাপাওঁ এইটো চাগে চিলভাৰ হয় চাগে
চিলভাৰ নে কি নাজানো আৰু
চিলভাৰ উম এই মেডেল যে পালো আৰু অ অ লাহে লাহে দৌৰিলেওতো চাৰি কিলোমিটাৰ কম নেকি
নহয় নহয়
অ ষ্টেডিয়ামৰ পৰা পুৰা ষ্টেডিয়ামৰ পৰা পোলতো তোমাৰ যে লখৰা ব্ৰিজটো যে আছে ব্ৰিজৰ তলত
অ
উম লখ লখৰাৰ ব্ৰিজৰ তলৰ পৰা ঘূৰি কেনে আৰু অ ষ্টেডিয়ামৰ পৰা ষ্টাৰ্ট কৰি কেনে তোমাৰ ল লখৰা ব্ৰীজ ঘূৰি কেনে আৰু ষ্টেডিয়ামলৈ আহিছো। তাৰপিছত আৰু ষ্টেডিয়ামৰ পৰা লখৰা ব্ৰীজ ঘূৰি মানে দুই পাক মাৰাইছে দুই পাকতো চাৰি কিলোমিটাৰ হবই ন
অ অ অ হ'ব মানে সৰু সজাই ষ্টেডিয়ামতে দিছে ন না ৰাস্তাত দিছে
ৰাস্তাত ৰাস্তাত তোমাক কি কলো মানে সৰু সজাই ষ্টেডিয়ামৰ পৰা লখৰাৰ ব্ৰিজৰ তলেদি আৰু সৰু সজাই ষ্টেডিয়াম তাৰপিছত আৰু একপাক সৰু সজাই ষ্টেডিয়ামৰ পৰা ষ্টাৰ্ট কৰি কেনে এইটো বেলেগ এটা চাইড দি কেনে আৰু একপাক
কিমান মান হৈছে মানুহ মানে ৰাণিং কৰা মাৰথান দৌৰত
হ হৈছে হাজাৰত চবেই আছিল ন ডাঙৰ ডাং অ অ যাম মানে ৰ ৰা ৰাস্তাৰ ৰাতিপুৱা খালি থাকে ন আৰু আমি যোনটো চাইড দি দৌৰিছো তোৰ গোটেই ৰাস্তাতে পুলিচ
অ অ মানে দৌৰাৰ কাৰণে পুলিচ দিছে অ অ অ মানে সেই প্ৰগ্ৰেমটো কোনে পা পাতিছিল মানে তোমাৰ
সেইটো চৰকাৰী চৰকাৰৰ পৰা
অ চৰকাৰে পাতচে
উম
কোনোবা আহিছিল নেকি ত কোনোবা আছিল নেকি মন্ত্ৰী এম লে কোনোবা
এ স্পৰ্টচ কমপ্লেক্সৰ কোনোবা আছে মানে স্পৰ্টচৰ যোনে মন্ত্ৰী হয়
অ বি বিমল বৰা নেকি বিমল বৰা
হয় চাগে মই সিমান চিনি নাপাও
হয় দিয়া আমাৰ মানে স্পৰ্টৰ হেৰি তোমাৰ বিমল বৰা নহয় চোৰটো বেলেগ বিমল বৰাৰ বিমল বৰা হেৰিয়ে তোমাৰ সাংস্কৃতিক
হয় হয় কোনোবা এটা আহি কেণে মানে এ ইয়াতটো যে কাটিব লাগে ৰিবনটো মানে কাটিছে আৰু কোন হয় মই ভালকে চিনি নাপাব পাৰো হয় হয় তুমি কি ভাবা মানে আজিকালি যে মই মানে আজি বহুত কথা দেখিলো ভাব ভাবিলো যে গুটকা খোৱাতটো ভাল আজিকালি তুমি কি ভাবা মানে গুটকা খোৱা মদ খোৱা
এই হেল্ল' হেল্ল' হেল্ল'
হেল্ল' শুনিছেনে
অ শুনিছ ন
অ অ
অ শুনিছো
ত তুমি মানে কি ভবা বেয়া বস্তুবোৰ খালে মানে কি কি মানে হয়?
বেয়া মাদক দ্ৰব্য হেৰি শৱন কৰিব নালাগেই মাদ দ্ৰব্য বুলি ক'ব লাগে তুমি ডাইৰেক্ট ডাইৰেক্ট তুমি ডাইৰেক্ট কৈ দিছা মানে নাম বিলাক মানে তুমি মাদক দ্ৰব্য বুলি কব লাগে ই নাম ধৰি গ
হয় হয় হয়
এতিক তাকেই ত এতিয়া সেইবিলাক খাব নালাগে বাৰু তোমাৰ আৰু মাৰাথান দৰ বোৰৰ কথা কচোন হেল্ল'
হয় আৰু ইয়া মানে কি কয় অ বেয়া বস্তু বোৰ মই বহুত বেয়া চৰৰ মানে আৰু কি হ'ল তাতে মানে এ হেল্ল'
অ শুনিছো
এক্স বডিৰ অলপ এক্সাৰচাইজো হ'ল!
হয় হয় মাৰ চন্দ্ৰটো পাতি থাকে কিন্তু তোমাৰ মাৰ ছন্দ দলটো পাতি থাকে
পাতি থাকে পাতি থাকে মানে আজি লাষ্ট আছিল কেতিয়াৰ পৰা পাতিছিল কিবা ষোল্ল জুন নে সোতৰ জুনৰ পৰা কথা ক'ল
হয়
অ আ আজি লাষ্ট আছিল চ' আজি গলো আৰু যাই কেনে দৌৰি আহিলো আৰু
ঠিকে আছে বাৰু দৌৰিব লাগে
হয় হয় হয়
বাকী আৰু এতিয়া ক'তো যোৱাৰ প্লেন কৰা নাই নেকি ঘূৰিব
এতিয়া ক'তো যোৱাৰ প্লেন মানে প্লেন হৈ আছে ৰবা যাব পাৰো পিছৰলে মানে আজি মানে দৌৰি কাৰনে পুৰা আও পুৰা মানে বিষাই গৈছে, এ মানে ভৰি চৰি চব।
উম।
পুৰা ভৰি - হাত চব বিষাই গৈছে।
হয় নিকি?
উম।
অ তেত বোলো, ফুৰিব আজি গৰম বহুতে চাই যে।
উম গৰম আছে তোমাক, তোমালোকৰ এইফালে গৰম আছে ন?
আছে আছে আজি বহুত গৰম দিছে।
উম তাকেই আমাৰ আমাৰ ৰাতিপুৱা ৰাতিপুৱা দৌৰি ফা ফাটি গৈছে একদম।
অ অ।
উম তাকে, দৌৰি কেনে
আজি- আজি গৰম, গৰম বহুত দিছে আজি বতাহ মানে নায়েই।
উম' উম, টো- টোম মা মাৰথন মাৰথন দৌৰটো মানে ব- ব- বছৰত কেইবাৰ পাতে তুমি জানা ন?
নাই নাজানো মই, কেইবাৰ গল তাতে, তুমি জানা নেকি?
মোৰ মতেতো বছৰত একবাৰে পাতে চাগে, চাৰি-পাঁচ দিন একেলগে।
এ', নাই পাতে তোমাৰ জাগা লৈ লৈ বেলেগ বেলেগকে পাতে।
উম', উম', হ'য় চাগে, আজি সেই আজি খৰুসজাই ষ্টেডিয়ামৰ মানে এ', স্পৰ্ট কম্প্লেক্স যে আছে স্পৰ্ট কম্প্লেক্সৰ হৈছে।
হয়'।
আ এ তাৰপিছত দিল ৰবা তাতে। পেকেট লাঞ্চ দিল, কণী তাৰপিছত কি দিল ব্ৰেড তাৰ পিছত আমুল কুল যে আছে।
হয়'।
আ আমুল কুল এটা তাৰপিছত ড্ৰাই ফ্ৰুইটচ ড্ৰাই ফ্ৰুইট ছৰ ভিতৰত আহ খেজুৰ আছিল তাৰপিছত কি আছিল আৰু অ', কিচমিচ কাজু এনেকুৱা আছিল।
হয়' নেকি?
হয়', হয়',।
এ', ভালকে দিছে।
অ', ভালে দিছে আৰু তাত আৰু ৰবা কিবা দিছিল ৰবা অ', সে
ব্ৰেড।
ব্ৰেড দিছিল ব্ৰেড, ব্ৰেড কণী মান মানে হেল্ডি খানা দিছে আৰু - আৰু ইয়াত দিছিল কল দিছিল কল।
কল- কল- মালভোগ কল।
মালভোগ কল নে কি কল নাজানো, লাম্বা - লাম্বা কল ডাঙৰ ডাঙৰ কল। মালভোগ নহয় চাগে মই কলটো কোৱাই নাই এই লাম্বা - লাম্বা কলকেইটা যে থাকে কিবা নাম?
সেউজীয়া নেকি অলপ বাকালটো- বাকালটো সেউজীয়া?
বাকালটো সেউজীয়া নহয়, বাকালটো হালধিয়াই বাৰু।
অ', হালধীয়া হৈছিল, এই নহয় সেউজীয়া জাহাজী কলও থাকে ন দুই এটা পকা।
হয়' নেকি? অহ',।
এইটো তামানে তোমাৰ হেৰি তেনেকুৱা মানে। ভালে দিছে এতিয়া তোমাৰ মাৰাথন দৌৰত চবকে দিছে।
চবকে দিছে হয় হয়, চবকে দিছে চবকে মানে যোনে যোনে দৌৰিছিল মানে। বাহিৰৰ মানুহো হয়।
অঁ' অঁ' দৌৰা কেইটাক দিছে।
দৌৰা কেইটাক চাবকে, তাৰ পিছত তোমাৰ কফি দিছে, চাহ দিছে।
মানে খাৱা খা খানা ভালে। আৰু আৰু কি ব্ৰেকফাষ্টত যি থাকে আৰু মানে মই- কণী খালো দুটা- তাৰপিছত, ব্ৰেড খালো চাৰিটা-পাঁচটা মান তাৰ পিছত, - তোমাৰ কি খালো আমুকুল দু- দুটা খালোঁ চাগে। তাপিছত আও নাখালো একো গুচি আহিলো, ৰাতিপুৱা ইমান খাব নোৱাৰে ন।
অ'
ঠিক আছে বাৰু আজি তোমাৰ লগত কথা পাতি ভালে লাগিল।
হয় হয়, তোমাৰ লগতো কথা পাতি ভাল লাগিল ৰবা।
পিছত কথা পাতিম বাৰু।
কি জানা মাৰাঠান দৌৰৰ বিষয়ে আৰু?
নাই তেনেকে নাজানো আৰু এ মই নাজানো মাৰাঠান দৌৰটো কি? এতিয়া দৌৰে বুলি নামটো হয়ছে ন তোমাৰ? মাৰাথোন দৌৰ দৌৰি থাকে মানে এইটো।
হয় হয়, মাৰ মাৰথন দৌৰ মানে মোৰ মতে- ৰি আফ চেণ্টাৰৰ কাৰণে পাতে চাগে, মানে ৰি আফ চেণ্টাৰত যিবোৰ মানুহ থাকে।
হয়।
হ'ব ছাৰ হয় চাগে। ঠিক আছে বন্ধু ধ ৰাখিছো হাঁ, হয় হয়।
অঁ অঁ'